হেল্ল'
শুনিচা নে নাই?
অ এতিয়া শুনিছোঁ অ
অ মাটতো ভাল মোৰ আহিছে নাই
অ আহিছে আহিছ আহ বাকী কি কৰিছিলা
বাকী তোমাৰ মই অকমান চিন্তাৰ ফালে ওলাই গৈছিলো তাৰপিছত কিবা এটা খাবলৈ এতিয়া ওলাই আহিছো আৰু
অ অ আ মই ভাত খাই আহিছো এইমাএ
আজি কি দি খালা
আজি এনেই নৰ্মেল দালি ভাত
ঠিক আছে গৰমতনো কি মাছ মাংস খাবা নো
সেইটোৱে নোৱাৰি আৰু দেই বা নিৰামিষে খাব লাগে গৰমত বেছিকে
উম উ
তোমাৰ কি ওচৰত ফেন চলি আছে নেকি
অ পেণ্ডেল চলি আছে কি আৱাজ আহিছে নেকি
অ ফেনৰ মাত অলপ আহি আছে মোৰ এই ফেনখনৰ মাত আহিছে নেকি
নাই নাই নাই নাই
আহ ফেন ফেনখনৰ মাতাই থাকিলে ক্লিয়াৰ কে নাহে যে মাতটো সেইকাৰণে
এতিয়া আহিছে নে ক্লিয়াৰ কে
অ এতিয়া আহিছো
উম উম
এই কাজু দাৰ হেৰি যে এই কাজুদাৰ আছে ন সে কাৰণ
অ কাজু দা একাউণ্ট আছে তুমি অ হেৰি কাজু দা কপিল দা সৰু মই এনে কৰিব পাৰা
অ ক'বত মই বা কৈছো এই কবিলা কাজুদা কৰা নাই কৰিব লাগিব।
আজি আছে আছে একেলৈকে আছে।
কত আছে সিহঁত?
নমাৰ মানে ঘৰতে আছে দেৰি লকে থাকিব ৰাতি আৰু
এ হেৰি এই কি বুলি কয় চুনচুন দা হেতৰ ঘৰলৈ গৈছিলা নেকি?
নাই যোৱা বোলে হেৰি তোমাৰ লাটোৱে হেনো গ্ৰুপতে মেছেজ দিলে আকৌ গ্ৰুপত বোলে কোন বা কোনোবা নাই খবৰ পোৱা নাই সেইকাৰণে নগ'ল কোনো
অ মই মানে এই কাম এটা কৰিছিলো সেইকাৰণ নগ'লো বাৰু এনেই মোক মাতিছিলে
উম উম মানে ঘৰত মাতিছো নেকি
অ ফোনতে এ সি মাতি সি এনে ঘৰতে কৈ যাব পাৰে ন লৰা এ মানে বা ডাঙৰ এটা কৈ দিব পাৰে যে এনেকে মাতিছো যাবলৈতো নোৱাৰো খিনি
নহয় মোক তো হেৰি কালি ফোন কৰি মাতিছে তাৰপিছত কৈছে বোলে হেৰি গ্ৰুপৰ মেছেজটা দি দিয়া ল'ৰা খিনিক বুলো ভ কৈছো গুগল মেছেজ দিলে আহিব জানো বোলো দিলিচোন বাৰু দিলো আৰু কোৱা নেকি
উ আচলতে সি অ কি এইটো ক'ব পাৰে যে তুমি মোক গ্ৰুপত এদ কৰি দিয়া মই কথা খিনি কৈ সি তোমাৰ সুটুৱাই কৈছে সেইটোতো বেয়া হৈছে নাই কথাটো
উম এতিয়া এতিয়া মেছেজ কোনে কোনে চাইছে নাচাইছে এতিয়া কেনেকে গম পাম।
অ সেইটোতো কি আৰু। ফু নাম্বাৰ
অ ফোন এটা এটা মাৰিবা।
হয় নহয় কোৱাচোন। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।